মামাৰ ঘৰলে মই আহি আছিলো নহয় তাৰপিছত মাজতে চাব চেণ্টাৰ এটা পৰে মানে
উম
চাব চেণ্টাৰতো মানুহকেইজনীয়ে মাতি মাতিছে অ ৰবাচোন ৰবা ভণ্টি ৰবা বুলি কয় মই কৈছে কি হল কৈছে ফটো এ কপি মাৰি দেচোন আজি য়গা দিবস নহয় য়োগ দিব নহয় তাতে মানে হেৰি ফটো কপি মাৰিব লাগে মানুহ লাগে তুমি আহি যোৱা চোন আহি যোৱা মোক আধা ঘণ্টামান তাতে ৰখালে
হোম
তাৰ পিছত মোক এনে এনেকে এনেকে তেনেকে তেনেকে কৰিব দিছে আৰু ফটো মাৰিছে আৰু তাৰপিছত ফটো মাৰিব দিছে আৰু মই কৈছো মোৰ দেৰি হৈছে মই যাও নাই নহব তুমি ফটো একপি মাৰি থৈ যোৱাচোন ৰবাচোন ৰবা মামাই কি কৰিব দিছে ঠিক নাই এইবোৰ বোলে-
সঁচাকে মানুহবিলাকক মানে হিমন্তই একে আঙুলিত নোচোৱাই আছে এতিয়া
অ এই আকৌ জিকিলে যে একদম পুৰা হেৰি কৰি আছে আমাৰ পঁচিশতো কেতিয়া দিব
তাও কাটি দিলে জিকি পেলাই গোটেই পইচা গাল কাটি দিলে সি।
অ ৰে তাৰে আগতে দি যে লৈছে ন হেজাৰ ন হেজাৰ দহ হেজাৰ দহ হেজাৰ।
অ গোটেইখিনি উঠাই পেলাব এইকে মাহ নিদিয়ে ন।
উ সেইটোৱে আগষ্টৰ পৰা দিব বুলি শুনিছো চবকে দিলেতো ভালেই।
চব কাটি থৈছে এতিয়া অৰুণোদয়, নিযুঁত মইনা, নিজুত বাবু।
অ সিহঁতৰতো নাপালেই জানা নিজুত বাবু সিহঁতে দুমাহে পালে।
জীৱন প্ৰেৰণাটো আৰু নাপালে এমাহৰ নে দুমাহৰ পালে।
অ জীৱন প্ৰেৰণাও কাটিয়েই দিলে মাজতে।
অ জীৱন প্ৰেৰণা অকল ফেব্ৰুৱাৰী মাহৰতো পাইছিল ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছিলহে। মাৰ্চৰ পা কাটিয়ে দিলে সিহঁতক মানে দুবছৰ বছৰ দিম বুলি অ এবছৰ দিম বুলি কয় এমাহ দি থৈ দিছে।
হেৰি এই ভোটৰ খেল ভোট দিব লাগিব যে।
সেইটোৱে মানে ইলেকশ্যনৰ আগে আগে দিছিলে আৰু। এতিয়া আৰু পাঁচ বছৰলে মামাক কোনে পায়?
অ চব কামটো ইলেকশ্যনৰ আগে আগেয়ে দিছে চব খিনি।
এ ডি আৰ ই ওলাইছে নহয় আকৌ থ্ৰী পইণ্ট জিৰ'।
হা নিদো আৰু।
নিদো আৰু দিয়া ইমান।
অ
এম এপা অবিনাশ দেখা নাই গুচি আহিল যে।
এতিয়া গেষ্ট ফেকালটি কৰি আছে নেকি?
অঁ এই যোৰহাটৰ কিবা জুনিয়ৰ কলেজ এখনত।
উম সেইটো হাতো বেছি নহয়।
অ গৰম বন্ধৰ কাৰণে কৰি আছে।
না এ মোৰ তাৰ লগৰ কানেকচন নাই নাজানো মই।
এনে টিউত পঢ়ি আছেতো ন?
উম।
তাৰ দীঘ হাত বোৰ দীঘল সি সি মাষ্টাৰছ কৰি ক'ৰবাত এনেকে সোমাই যাব চাবাচোন।
উম। হাত দীঘল মানে তাৰ চ
সেইটো কাৰণে।
আহ মই এইটো কৈছো যে কি বুলি কয় এইটো মানে উ সি কি বুলি কয় টিউত মানে আৰু তাৰ পুৰা লিলিমাইহে চলি থাকে আৰু।
উম বৰ ভদ্ৰ।
ভদ্ৰ মানুহৰ কথাই বেলেগ আৰু।
উ কিতাপ লিখা মানুহ ভাই। কিতাপ লিখা মানুহ বোলো।
থিচাও, চাৰিওফালে ৰ'দ দিছে নে বৰষুণ দিছে?
আমাৰ ফালে বতৰতো ক'লা কৰি থৈছে। বৰষুণ- চৰষুণ নাই।
উম।
বৰষুণ দি আছে নেকি তাত?
আমাৰফালে ডবা- পিতা বৰষুণ।
উম, উম্ তোমালোকক মই কৈছো নহয়, সেইখন মিনি ছিলঙ।
ঐ, মাজতে কেনেকুৱা গৰম দিছিলে, এতিয়া আকৌ বৰষুণ, ভালে হৈছে মোৰ, তেজপুৰতো বহুত গৰম ভাই।
গুৱাহাটীতটো ক'বই নালাগে, ৰাতিও দিন ৰাতি সমান গৰম।
অ', ৰে। মই যে, গুৱাহাটীত গৈ যে, কলা, ডাইৰেক্ট কলা হৈ আহিছিলোঁ। তোমাৰ ৰুমত থাকি যে, পুৰা কলা হৈ গৈছিলো। ৰ'দত ঘূৰি ঘূৰি
অ', ৰ'দডাল বহুত টানকে ওলায়। মই এতিয়া আগষ্টত গ'লে বেলেগ গৰম লাগিব।
আগষ্টত ইমান গৰম নালাগে নেকি? ঠাণ্ডা লাগি আহিব অলপ অলপকে।
উম, আগষ্টত গোটেই মাহডাল গৰম পৰে। এই পূজা সম পূজাৰ সময়তহে ঠাণ্ডা পৰিবগৈ, অক্টোবৰ মানত।
এইবাৰ পূজা গুৱাহাটীত চাম দিয়া।
হা।
এইবাৰ পূজা বোলো, গুৱাহাটীত চাম বোলো।
অ', ওলাবা, মই ভাবিছোঁ তাৰে কথাটো। মই ভাবিছোঁ কি দুদিন গুৱাহাটীত চাই তাৰ পিছত ঘৰলৈ গুচি এদিন, বাকী কেইদিন ঘৰত চামহি।
অ', সেইটো একেটাও চোৱায়ে হৈ থাকে।
অ', সেইটোয়েতো একজেগাতে কিমান চাম আৰু ন একে পূজা। গুৱাহাটীত গ'লে হেৰিলেও যাব পাৰিম জানা, উজানবজাৰত বৰষাৰাণী ঘৰত পূজা পাতে নহয়। অ', সেইখন পূজা বহুত ফেমাচ হয় গুৱাহাটীত।
যাব পাৰি ন!
যাব পাৰি। ইউটিউবাৰবোৰহে যায় সেইখন পূজালে। উম।
মামা, মামায়ে পইচাখিনি দি থাকিলে আগষ্টৰ পৰা গোটাই, গোটাই, গোটাই, গোটাই
অ', সেই মা- মামাৰ জহতহে, আছে অক্টোবৰত, অঁ। মামাৰ জহতহে বোলো গুৱাহাটীখন ঘূৰিছোঁ আৰু খুব।
অ', তুমিতো খুব
খুব ফুৰিছোঁ। অ' আমাৰ ডিব্ৰুগড় যোৱাটো কি হ'ল অঁ?
ডিব্ৰুগড় যোৱাটো হ'ল
উম, দুহেজাৰ চৌব্বিছ চনৰে প্লেন নেকি? দুহেজাৰ ছাব্বিছ গৈ সাতাইছ আহিব এতিয়া। এ, যাব লাগিছিল ন' তালে? এদিন যাম দিয়া।
অ', এদিন যাম দিয়া।
এদিন মানে সেই কেইদিনমান এনেকুৱা সময় লৈ যাব লাগিব। ট্ৰেইনত যাব লাগিব ন'?
উম, ট্ৰেইনতে যাব লাগিব।
উম, কাৰণ, বাছত গ'লেতো বহুত ভাড়া পৰিব। অ', তোমালোকৰ সেইফালৰ পৰা অলপ ওচৰ হব। আমাৰ তেজপুৰৰ পৰাটো বহুত দূৰ আঠ ঘণ্টা লাগে।
বাছত আঠঘণ্টা লাগে।
অ', বাছত যাব নোৱাৰি দেই ভাই, ইমান
ই, বাছত তোমাৰ টিকেটে তোমাৰ মানে, অহা- যোৱা তি- তিনিহেজাৰ মান পৰিবগৈ ভাড়া কাৰণ শ্লীপাৰত
ভাগৰ লাগি যাব। হেৰি কিম অ মঙলদৈ চঙলদৈ যাবা নেকি এইকেইদিনৰ ভিতৰত?
উম, কলেজ
মংগলদৈ হৈ ক'লে যাব লাগে? উম
হা?
কি কৈছা?
খৈৰাবাৰী, চৈৰাাবাৰী যাবা নেকি?
খৈৰাবাৰী প্লেন নাই এতিয়া যোৱা।
হা?
গুৱা মোৰ লগত গুৱাহাটী গলে ওলাবা, তোমাক খৈৰাবাৰীত নমাই থয় মই গুৱাহাটী যাম গে ইফালে।
মোৰ যে প্লেন আছে ন তুমি মোৰ লগত যাব লাগিব।
খৈৰাবাৰি যোৱা?
অহ।
কেতিয়া?
এইকেইদিনৰ ভিতৰত।
অ বহুত দূৰ নহব?
খৈৰাবাৰী কিমান দূৰ।
কিয় মংগলদৈ?
অ।
দূৰ আছে, আমা পা লাগিব দেৰ ঘণ্টা দুঘণ্টামান। যদি বাছত গ'লে মানে ডেৰ ঘণ্টা দুঘণ্টামান লাগিব।
সেইটো দূৰ বুলি কইনে আও।
হা?
সেইটো দূৰ বুলি কয় নে আৰু।
তাপিছত, অ' শুনি আছো।
তাৰপিছত থাকিবও পাৰো।
ক'ত থাকিবা আক তুমি? হে?
চা ঘৰত যাম।
ইট কা ঘৰলে যোৱা তুমি?
ভাবিছোহে আৰু?
পাৰ্থ ঘৰলে নে, তাৰ ঘৰলে?
তাৰ ঘৰলে।
মাতিছে নেকি? হে?
অ।
ঘৰ মানুহে গম পায় নেকি?
নাপায় তেনেকে ন ফ্ৰেণ্ড, এ তেজপুৰৰ ফ্ৰেণ্ড আকৌ ইউনিভাৰ্চিটিৰ।
অ।
যাব পাৰি।
ঘূৰি আহিবা গৈ নেকি পেলাই?
হা! হা!
অ'।
এনেকে অহা কজকথা আছে নেকি, অহা কথা!
অ'।
অ'।
তাকে মাতি বা নহলে, ল'ৰা মানুহ টো! সুবিধা হ'ব! সি তাকে মাতিবা নহ'লে, তাৰ এইবিলাক চিনাকি জেগা ন? সুবিধা হ'ব! আমি ইখন চিনি-জানি নাপাওঁ অকলে-অকলে!
ই, ই, থাকি আহিবলৈহে যায়!
যদি হয় আৰু মিলে, তেতিয়া যাম, নহ'লে নাযাওঁ। এনেই জনাই থৈছোঁ আৰু তোমাক।
অ'।
তাকে মাতি দিয়া! তেজপুৰ টাউনতে চোপা-চুপি চাব যাব পাৰিবা!
চুপা-চুপ! জানো! তোৰ দৰমহা হোৱা নাই মানে এতিয়ালৈকে?
দৰমহা আহিব ন
কালি দৰমহা আহিল নেকি?
হা!
দৰমহা আহিল নেকি?
অহাই নাই।
অঁ।
জানো কি হয়, তাকে ভাবিছো। যদি যাওঁ, ওলাবাচোন হা! নক'বা।
বাৰু!
বাৰু!
পাৰ্থ ঘৰতো সোমাই আহিবা গ'লে।
কি?
পাৰ্থ ঘৰত বোলো সোমাই আহিবা।
অ, গ'লে অকলে নাযাওঁ নহয়, কিবা।
পাৰ্থক লৈ!
আৰে, তোমাৰ কথা কৈছো!
নহয়, তাকে কৈছো। পাৰ্থ ঘৰতো সোমাই আহিবা বুলি, পাৰ্থক ঘৰ ওচৰতে নহয় জানো!
অ, ওচৰতে। গ'লে পাৰ্থ ঘৰতো সোমাই আহিমগে দুইজনীয়ে।
অঁ, অঁ,।
তাকে কি হয় ভাবা নাই আৰু বেছি ভাবিলে যে এ আম হেৰি কি আছিল কিবা এটা কৰি ল নজৰ লাগি যায় ন, সেইটো কাৰণে ভাবা নাই আৰু ইমানকে।
অঁ।